অ অ এতিয়া ঠিক আছে। চেকুৱা
অ কি কৰিছা
এইটো কেনেকুৱা টিভি চাই আছিলে এই যে অলপমান কে পাঁচ মিনিট আগত কাৰেন কাটি এখন ই কৰি দিলে কাটি দিলে। ফ্লিমখন চাব নোৱাৰিলো অ।
লাইন গুচি গৈছে।
অ অ এইপিনে লাইন গ গুচি গৈছে আৰু ক'ব ইমান গৰম ইমান গৰমত কিয় যে লাইন বিলাক কাটি দিয়ে?
অ আজি বাৰু ইমান গৰম দিয়া নাই ন
অ তথাপিও মানে কেনেকৈ জুন জুলাই মাহ হয় কিন্তু ক গৰমতটো থাকিবই ক'ব গ'লে।
অ গৰমটোতো আছেই গৰমটোতো নাযাবই এইটো থাকিবই আৰু আছে ছেপ্তেম্বৰ আগষ্ট
নহয় অ সেই তো আছেই মাত্ৰ জুন মাহহে ক'ব গ'লে এতিয়া ইমান গৰম জুলাই মাহ আছে আগষ্ট আছে গৰমতটো পৰিবই বাপৰে
সেইটোয়ে আজি তথাপিও অলপ বৰষুণ দিছে ঠাণ্ডাই আছে গৰমটো ইমানো বুজি পোৱা নাই বাৰু
অ সেইটোৱে
কালি দিব কালিতো সোমবাৰ ন কালিতো দিব গৰম
টো এই পৰা ৰ'দ একেবাৰে এতি দি দিব
চাব গ'লে সোমবাৰে মানে ৰ'দ দিয়ে?
অ এইটোতো এইটোতো দ ব এইটো ময়ো চাইছো সোমবাৰে হওক দিবই ৰ'ল একেবাৰে ৰাতিপুৱা পুৰা একদম জোনাক পুৰা
সোমবাৰে ৰ'দটো দিয়ে মানে
তাক াৰ এৰাতিপ পুৱা বটাটো মান ই কৰিব নোৱাৰে আহ খোৱা হৈ গল তোমাৰ
অ মইয়ো খালো কিহেৰে খালা আজি
উ আজি গাও গলে চানডে আছিলে ন অলপমান স্পেচিয়েল কিবা চাৰি অসমত অলপ যেনেকুৱা ফাষ্ট ফুড এ ফাষ্ট ফুড আনিছিলে দেউতাই চিকেন চিকেন মেক্ৰণী আনিছিলে সেইটোকে খাইছো
হয় নেকি আহ
অ আৰু মানে ক'ব গ'লে ফাষ্ট ফুড নাখালে অ এনে মানে ক'ব গলে এনে ফাষ্টফুড নেখালেও ম দেৱাৰে অলপমান মানে চবে ঘৰত থাকে ন তাৰ কাৰণে অলপ ান মানে কিবা ন কিবি মানে কেনেকে বনাই বা কিবা কিবি মই আনো সেইটোয়ে ভাল লাগে
চানডে মানে কিবা মানে অলপ বেলেগ হলে মানে
অ সেইটোৱে আৰু ক'ব গ'লে দেওবাৰ তো মানে ক'ব গোলে সবে ঘৰত থাকে ন ত' ধ যেনেকা আজি দুপৰীয়া কেনো চিকেন বনাইছে এনে কিন্তু পুৰা সপ্তাহত কেনে চিকেন ন বনাই মানে কেতিয়াবা কেতিয়াবা বনাই আৰু দেওবাৰ অলপমান বেলেগে খেল খোৱা ধোৱা হয়
সেইটোয়ে আৰু দেওবাৰ আহিলে এনেকুৱা লাগে ন যে মানে কি খাম কি নাখাম কি বনাব কিবা স্পেচিয়েল হব বা আজিৰ দিনটো ভাল লাগিব এ তেনেুৱা লাগি থাকে অ চবৰে কাম তাম নাথাকে
অহ আৰু ক'ব কেতিয়া মই স্কুলত আছিলো না ত মই ভাবিছিলো দেওবাৰখনন কেতিয়া আহিব কেতিয়া কেনেকে ছুটি পাম অ যেতিয়া কাৰে একে আপনোকে শনিবাৰ আহি গ ই। পূৰা ফৰটি এক। একেবাৰে কালি দেওবাৰ কালি বন্ধ সেইটো হয়। তাতে ফুৰিব যাম ইয়াতে ফুৰিব যাম। ইতো কৰিম, সেইটো কৰিম। পুৰা একেবাৰে ফৰ্তিেবাৰে স্কুলত আছিলো ম ম মানে দেৱাখন উ সেইটোৱে।
পিছত দেখা যায় যে, দেওবাৰতটো আহি গুচিএ যায়।
অ সেই। বস্তুতটো মানে দেওবাৰ খত অ। সেইটোৱে তো আকৌ সোমবাৰে। কিন্তু মানে বস্তুটো কি কথা ন দেবাৰখন মানে বহুত স্পীডে গুচি যায়। আহিবই অ সেইটোৱে নিজৰ ডিউটি না এনে নাই নাই এনে ক'ব গ'লে। তেনেকৈ দেওবাৰতো আহি পেল অলপমান। টাইম লগে। কিন্তু যোনদিনা আহে দেওবাৰতটো পুৰা। একেবাৰে যায়গৈ স্পীৰত যায়গৈ।
পুৰা গুচি যায়, অ জল্দি জল্দি গুচি।
উম। ত
ক'ব গলে গুচিয়ে গ'ল আৰু।
অ, সেইটোৱে আকৌ চবে ডিউটিত যাব কামত যাব। স্কুল থাকে, কলেজ থাকে এসপ্তাহ।
উম।
তাৰপিছত আকৌ দেওবাৰ। তুমি কি কৰি আছিলা? মই মানে।
মই অলপ পঢ়ি আছো। পিছত।
আছা একজাম চলি আছে নেকি? অ আছা। উম।
তাপিছত ভাবিলো অলপ, এঘন্টামান ৰেষ্ট লৈ ল'ম। মাথা পুৰা বিষাই আছে। চৰ্দি লাগি গ'ল যে, বিষাই আছে পুৰা মাথাটো।
লাগাতাৰ তুমি এঘণ্টা-দুঘণ্টা যদি পঢ়ি থাকা ন? অলপমানতো ৰেষ্ট ল'বই লাগে ক'ব গ'লে। নহয় লাগাতাৰ পঢ়োতে-পঢ়োতে তোমাৰ কেনেকা। অ' সেইটোৱে আৰু তোমাৰ কেনেকুৱাত প্ৰেছাৰ দি পঢ়া না? ত' প্ৰেছাৰ দি
অ' আৰু মোবাইলৰ পৰা পঢ়া হয় যে আমাৰ।
অ' সেইটো। ত' আৰু মানে, চকুতো এনিটাইম মোবাইলত থাকে না। অলপ অ'। পুৰা বিষাই থাকে, সেইটোৱে।
উম।
অ' সেইটোৱে। উম।
কি কৰিম আৰু লিখিব-চিখিব মন নাযায়। লিখাৰ টাইমো নাই এতিয়া যিমান টাইমত লিখিম, তিমান টাইমে মোৰ শিকা হৈ যাব।
আৰু লিখি কিনে বস্তুটো মানে কি হ'ব যোনটো অলৰেডি চকুৰ আগত আমি নোটছবিলাক পায়ে আছো, সেইটো চোৱা হা, আমি যেনেকে লিখি কেনে মুখস্থ কৰ, কিন্তু
চাই কিনে মুখস্থ কৰি লওঁ আৰু যেনেকুৱা লিখা থাকে এজি-টিজ। তেনেকুৱা লিখিবও ভাল নালাগে আজিকালি।
নালাগে ন কাৰণ, তুমি এতিয়া ডাঙৰ হৈছা। তোমাৰ এটা মানে তোমাৰ লিখা এটা পেটাৰ্ণটো তুমি গম পাই গৈছা ন!
সেইটোৱে। অ' আৰু মানে কি তেনেকুৱা ইমান ডাঙৰ। এনছাৰ কি
অ'।
এনে বুজি লও। একজামত গৈ লাগিলে দুই-তিনি পেজ লিখি দিওঁ। সেইটো লিখিব ভাল লাগে। কিবাকিবি।
সেইটোৱে, সেইটোৱে। অ', সেইটোৱে সেইটোৱে। কলেজ লাইফ এনেকুৱাই। ক'ব গ'লে তুমি জিও লি মাৰ্ক্স পাবাই। লিখিব লাগে বাছ। না না কিছ কিছুমানটো নিদিয়ে, অ' কেইটামান। আছেই। মানে যোনবিলাক তুমি নাজানা বা গম নোপোৱা বা তুমি এইটোৰ বিষয়ে অলপ পঢ়ি আহিছা, কিন্তু তোমাৰ এইটো ফাইভ মাৰ্ক্স কিন্তু অলপ পঢ়িলে তুমি ফাইভ মাৰ্ক নাপাবা অ হেল্ল' অ ত তুমি অলপ পঢ়িলে তুমিটো নাপাবা ফাইভ মাৰ্ক অলপ লিখিব লাগিবই ন।
সেইটোৱে আও দহ নম্বৰৰ কাৰণে দুই তিনি পেজটো লিখিব লাগেই আৰু দুই তিনি পেজ হৈও যায় মই চাইছো যে মানে লিখি কিনে। হা নিজে লিখিব। ভাবি থাকো আৰে ইমান খিনি কেনেকে লিখ।
অ সেইটোতো আছিল তেতিয়া। অ উঠি যোৱা লিখিব টাইম নেলাগে। তোমাৰ অ হেল্ল' নে মেইন হল তোমাৰ বুজাটো তুমি যি বুজি গলা ভাল কৈ কুৱেশচনটো কি বুলি। কৈছে, তুমি আৰামছে লিখিব পাৰিবা। উম হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল
হেল্ল'
অ হেল্ল'
কি কৰিছা
হেল্ল' অমিত লেকিন মানে কেনেকে মেটিলাই মেটিলাই এইটো কেনে নেটৱকছু দেখাই দিয়ে ন তাৰ কাৰণে মানে মাতখন গুচি যায়
উম উম নেটৰ্ক ইছু দেখা বহুত নেটৰ্ক প্ৰব্লেম অ ইফালে
সেই ত আমাৰ পিনেও বহুত নেটৱৰ্ক প্ৰব্লেম
আৰু বতৰটো আজি ইমান ঠাণ্ডা ঠাণ্ডা তাৰ কাৰণেই নেকি কি
হম হ'বও পাৰে বতাহ অ সেই ত বতাহ এ দিছে ন ত কাৰণে চাগে নেটৱৰ্কৰ ইছু হৈছে অলপমান নেটৱৰ্ক ইছু হয়
পিছত কালি ক'বাত যাবা নেকি? সি তুমি নে ঘৰতে থাকিবা?
ঘৰতে। ঘৰতে, ঘৰতে আৰু। উ। উ।
তাৰ পিছত আজি কৰবাত যোৱা নাই আজি
না, নগলো। প্ৰথমত প্লেন নহয় প্ৰথমত প্লেন বনাইছিলো যাম বুলি। কিবা-কিবি প্লেন বনাও, সেইটো কেনঞ্চেল হৈ থাকে, এইটো কৈ লাভ নাই। যি--অহ মানে তুমি বিলিব নক কৰিবা আমি যিমানো প্লেন বনাও এইটো কৰিম সেইটো কৰিম, লাষ্ট মমেন্টত ল্লাহ সমত কেনচেল এ হৈ যায়।
আত্ছা
িক
এ আজিকালি চবৰে আৰু বেলেগ-বেলেগ বেলেগ-বেলেগ পাৰ্টনাৰ থাকে আৰু সেইবিলাকৰ লগত গৈ থাকে আৰু। ক'তনো ইমান পাৰ টাইম পোৱা যায়?
সেইটোৱে, অহ সেইটোৱে।
চবে পাৰ্চনল-পাৰ্চনল গৈ ভাল
নাই যোৱা মই। মোৰ একজাম আৰু কি যাম?
সেইটো এটা হেডেক আছে বৰ্তমান, এটা হেডএক চলি আছে।
হেদেক আছে আৰু গৈ আৰু গৈ কি কৰিম?
উ, সেইটোৱে, সেইটোয়ে হ'ব। কাৰণ কব গ'লে আৰু কব গ'লে ইমান ৰ'দ ন? উ, কিমান গৰম।
শিক্ষাৰ আগৰ দিনে মানে পঢ়াৰ সুযোগতটো উঠে মোৰ।
উম, এইটো তোমাৰ বুলি নহয় এইটো এইটো এইটো তোমাৰ নহয়। টো মোৰো হয় চেম কণ্ডিচন। পৰীক্ষাৰ আগতে চব মনত পৰে। পৰীক্ষাৰ আগতে
আগৰ পৰা পঢ়ি থাকে সিহঁতে ৰিভিশন কৰে মাজে- মাজে। যে মাজে মাজে আকৌ লিখে।
কিন্তু আমি এদিনতে কিন্তু আমি উম সেই। উম সেইটোৱেই বস্তুটো। নে? সেইটোৱেই মেইন কথাটো।
উম, হ'ব দিয়া ঠিক আছে ৰাখিছো।
ঠিক আছে কিন্তু কাৰখন আহি।
অ হ'ব।
আহি গ'ল মই আকৌ কেনেকে মুভিটো অন কৰি চাও দেই অ'- অ তুমি পঢ়া তেন্তে উম